উমহ হেল্ল' কি কৰি আছা
এ ডিউটিৰ পৰা আহিছো আৱ এতিয়া
হয় নেকি
টোপনিয়ে গৈ আছে
ৰন্ধা বঢ়া কৰি আছো এতিয়া কি ৰা ভাত তৰকাৰী বনাবা নে না শুই থাকিবা
অমিতা কাটি খালো পাই পেলা বোলো এতিয়া শুই যাওঁ
অমিতা খাই অমিতা খাই শুই থাকিবা
অমিতা খাই শুই থাকিম মমিতা ভোক লাগিব
পক অমিতা পকা নে পকা নে কেঁচা পকা মিঠা মিঠা
উম মিঠা
অ কিছুমান আছে আকৌ কিছুমান আকৌ হেৰি মিঠাই নাথাকে মই আকৌ পকা অমিতা খাই ভাল পাওঁ দিয়া কেঁচা অমিতা খাইহে ভাল পাওঁ
পাই
অ কেঁচা কুটি কুটি খাই নিমখ জলকীয়া খানি কুটি খাই ভাল লাগে
কেঁচা অমিতা পোৱা নাযায়
অ আমাৰ গছৰ পৰা ছিঙি আনি খাব পাৰো
উম
আজি কোনো হেৰি নাই নেকি কৰ'বাত যোৱা
কৰ'বাত যাম এতিয়া ৰান্ধি বাঢ়ি ললো ভাত ভাত বনালো দালি বনালো পটলে আলুৱে ভাজিলো আজি লৈ আহে মানুহজনক দিলো এ খুৱাই বোৱাই ললো আৰু মইয়ো এ খাই বৈ লৈ গা পা ধুইয়ে যামা
আমাৰ আজি গম পাই কিনেনাই লেমন ৰাইচ খাবই মন ভালে
কোম্পানীত কোম্পানীত কি খাই আহিলা
লেমন ৰাইচ লেমন ৰাইচ ভালকে নবনাই লেমন ৰাইচ উম
খাই ভাল লাগে
খাই হোৱাই নাই লেমন ৰাইচ তাৰপিছত
মই খাই ভাল পাওঁ মই খাই ভাল পাওঁ বাৰু আমি ঘৰত বনাই খাওঁ যে এতিয়া তাত কেনেকে বনাই টো নাজানো ঘৰত বনাই খাওঁ ভাল লাগে অ হয় তুমি বনাব নাজানা নেকি মোবাইলত চাই ল'বাচোন মোবাইলত চাই ল'বাচোন কেনেকে বনাই তেতিয়া খাব
তে ভাল নালাগে খাই
অ এ তোমাৰ খোৱা লগত আমাক সোৱাদ নিমিলে আমি ভাল পাওঁ আৰু চবে চব ভাল নাপায় নহয়
সেইটোৱে
এতিয়া বা যো বুলি কৈছিলা যে ভাল হল নে নাই ত লগ পাইছিলা
ই নাই নাই লগ কৰিবই নকৰো আজি টাইমে নহল তাৰ পিছত
ত টেবলেট চেবলেট খাই বহ চহ খাই নাই বা
টেবলেট লৈ গৈছিলো মই তাৰপিছত লগত উম ভালে আছে টেবলেট লকাৰত থৈ দিছো তাই লৈ মই কৈছো লৈ যাবি আহি
খালে খালে
গলকৈ ভাল পাব ম
ন এয়া হেৰি বইকেইটা খালে নে অ
চুটিতে তেবলেট নাই লৈ গৈছে
অ নাই কিবা লৈ গ'ল খাৰ
টাইমে পোৱা নাযায় লগ কৰিব টাইম পোৱা নাযায় কেতিয়াবাহে পোৱা যায় আৰু তেনেকে তেনেকে এতিয়া কত যাব স্কুল নাযায় স্কুল নাযায় নেকি
উম হা
স্কুল নাযায় নেকি
যাম যাম যাম যাম এ ল'ৰা ছোৱালীকেইটা প চাই লৈ তেতিয়াহে যাব পাৰিম আৰু মানুহজনৰ এতিয়া পোহা এটা ওলাইছে এতে এনেকুৱা বিষ হে চিঞৰি বাকৰি থাকে এতিয়া অ বই খাব নাখায় এতিয়া কালি ড ডক্তৰ ওচৰত গৈ যেতিয়া মানে মাৰ ঔষধ পাতি ঔষধ পাতি এ মানুহ দেখুৱাবা নোৱাৰা য যাতে ওলাইছে এতিয়া বহুত দিগদাৰ হৈছে এতিয়া এতিয়া কচু আমাৰ ইয়াত গাঁৱলীয়া জাগাত আকৌ কচু কুলা কচু যে কা কচু সে আঠা লগালে বোলে ভাল হয় সেইকাৰণে বোলো কলা কচু দুডাল লৈ আহো আঠাটো লগাই দিওঁ তেতিয়া ভাল হব আও
অ এনেক
এতিয়া ভ চিঞৰি বাখৰি থাকে নিজৰ বেমাৰ প ভাল পাওঁ এতিয়াতে তথাপিও মানুহজনৰ বেমাৰ হলে মানে গোটেই চুবুৰি মানুহে জানিব লাগিব আও এতিয়া বেমাৰ হৈছে বুলি জানিবই লাগিব আৰু খোজ কাঢ়ি ক ন আকৌ লেট্ৰিনতো যাব নোৱাৰে একো কৰিব নোৱাৰি এতিয়া কি কৰিম এতিয়া
হে ব বৰি খালে ভাল হ'ব শুকোৱা বই খালে ভাল হব
বা পকিলে নহক শুকুৰা বৈ খালে মানে কি একেবাৰে চাই থৈ যাব গৈ তেতিয়া আকৌ বেলেগ জাগাত ওলাব এতিয়া যদি পকি পেলাই খাটি ফুটি যায় তেতিয়াহলে মানে আৰু নোলায় আৰু এতিয়া কচোন টেঙা খা উ তেঙা খালে পকিব তেতিয়া ভাল হ'ব এতিয়া আকৌ এতিয়া আকৌ টেঙাও খাব টান পায় বেমাৰ হলে মানে আৰু একোযে খাব নোখোজে তোমালোকৰ পিনে সেটো কৰিহে খাই নেকি আৰু বেলেগ একো ব্যৱস্থা নাই নেকি
আমাৰ এইফালে একো ব্যৱস্থা নাই একো নাখায় খালি বহি খায়
অ তোমাৰ হৈছিল হেৰি তোমাৰ যে হৈছিল তোমাৰ হৈছিল তেতিয়া কি বহী খানদ ভাল হৈছে নেকি
নাই এনেই ভাল হৈ গ'ল মই একোৱে কোৱা নাই কিনো কৰিম আৰু খাই টেবলেট খালে আৰু বেছিকে হয়হে উল্টা কে
হয় নেকি আমাৰ হেৰি এতিয়া শুমিও আনিছে আৰু এ হল হোমিওটে হেৰি দিছে এনেকে টেমা দিছে হে তাত দুবিধ বই আছে এ দুবিধ বহি খালে বোলে ভাল হ'ব বুলি ক হ
ক'ত কোনখন ফাৰ্মাচী নে হস্পিতেলত
অ হেৰি নহয় ফাৰ্মাচীতে দুখাইছে এয়া হমিঅ' ফাৰ্মাচিত দুখাইছে সমেও ফাম আছে মানে দুখালেও কি হ'ব তিনিশ টকা লৈছে আকৌ ওষধো তিনি হেৰি তিনিশ টকা লৈছে এশশ টকা গ'ল
বা ইমান গৈছে যে আজিকালি চব পইচাই খেলা
ছোৱালীজনীও কলেজত যাব এতিয়া পইচা লাগে বহুত পইচা দৰকাৰ হৈ আছে এতিয়া মানে ইফালে একদম তাত খাব হোটেলত খাব এ ঘৰত খাই নাযায় বহুত পইচা লাগে
ঘৰৰ কাম কিমান আগবাঢ়িছে
ঘৰৰ কাম আগবাঢ়িছে মানে এ খুঁটাটো খুটা ছটাহে পুতিছো এইবাৰ খুত ছটা পুতি তেতিয়া মানে হে কি কৰিম আৰু এতিয়া ভিটিটো উঠাই থৈছো ভেটিটো উঠোৱাৰ পিছত তেতিয়া আকৌ আহা বছৰলৈহে তেতিয়া আকৌ ছটা পুতি তেতিয়া একেবাৰেহে কৰিম আৰু আকৌ লেটিনৰ গাঁতটো খানিব লাগিব লেটিনৰ গাঁতটো খান্দি
কৰিব লাগে দুটা আৰু দুটা ৰুম বনাই দিলে হ'ল
দুটা ৰুম বনালে আকৌ মানুহকেইটা বেছি ললে তেতিয়া নহ'ব নহয় দুটা ৰুমত
এক। একো নহয় দুটাৰ তথাপিতো মানে অলপ অলপকে বন দুটা ৰুম দুটা ৰুম কৰিহে হব গোটেই কেইটাই।
লেতিন বাৰুম লাগিব। লেটিন বাথৰুম নহয় তেতিয়া আকৌ। লেটিন বাথৰু হে কথা লেটিন বাথৰুম। ৰুম নহ'লে বেৰেক। এতিয়া কি কৰি। সেইটো কাৰণে এতিয়া টেম্পালিয়ে। লেটিন এটা বনাই আছো এতিয়া। হোৱা নাই গৌ আৰু এতিয়া আজি মিস্ত্ৰী আহিব বুলি। কৈছে এতিয়া কি বা কৰে।
টোটেল কিমান যায়নো পইচা এটা বনাব লগা হলে। এতিয়া কিমান গ'ল।
এতিয়া। এক লাখ ত্ৰিশ হোজাৰ গলেই। নহয় এতিয়া ছটা সুতা পোতোতে এক লাখ। ত্ৰিছ হাজাৰ গল।
অ
এতিয়া এক লাখ ত্ৰিশ হাজাৰ। লগ গ'ল এতিয়া সেইয় তাকো হেৰি লোন লৈহে হেৰি কৰিছো।
লোন কেনেকে দিয়ে মানে। কেনেকে লোন লৈছে মোও ল'ব লাগে লোন।
মাহিলী। চিষ্টম। সেই মাহিলী মানে। হেৰি কৰো অ উ ধৰি লওক পোন্ধৰ দিনৰ মূৰে মূৰে বাইশ টকাকে সেনেকে দিওঁ। তেতিয়া মানে হয় মাহত ধ লওক চবিশ টকাকে সেনেকে হৈ। হে আৰু।
আহ।
তোমালোকৰ পিনে লোন লোন চোন হেৰি ল'ব পাৰে নে নাই আমাৰ সি পিনেহে। লোন লৈয়ে মানুহে বহুত কাম। কৰি আছে বাই। চাইক লোৱা গাড়ী লোৱা। অ কৰি আছে এ ডাঙৰ ভণ্টি হেৰি হল নে নাই আৰু ই এম আই মাৰা হল ন নাই বাইক খনৰ
সোধা নাই হ'ল চাগে গম পোৱা নাই আৰু
নৱেম্বৰ নৱেম্বৰ নে ডিচেম্বৰৰ পৰা সেনেকুৱা পৰাহে দিছিল
অ কোনখন বাইক
এম হেৰি স্কুটি খন যে ছোৱালী মানুহে চলাই যে ছোৱালী মানুহ চলাই যায় সেইখন
জানো সোধাই নাই মই তাইক
তাত তাতো তাতো এখন লৈছে নেকি
অহ স্চয়
অহ তাত ল ললে এতিয়া মই কোন মাৰাই নাই কালি মাৰিছিলো ৰিচিভ কৰা নাই কথা পাতা নাই এতিয়া কি কৰি আছে বাৰ আহিলত দিউতিপা আহিলত টোপণিয়ে টোপনিয় মাৰি আছে চাগে এতিয়া ভাত বনাই লোৱা ভাত ভাত খা বনাই খাই বৈ লৈ একেবাৰে টোপনি যোৱা কি কি পা পাচলি আছে এতিয়া
ৱা নাই
পাচলি নাই নেকি আনাই নাই নেকি পাচলি আলুকে পিটিকা বনাই ল লোৱা নহলে ভাজি লোৱা নহ'লে থুপ থুপীয়াকে বনাই বনাই লোৱা কণী চনী অনা নাই কণী অনা নাই
লাৰ্জি বাবে কণিও
অ লগৰ কিজনীও নাখা হয় নেকি ।
হাই মানে নাইট চিফ্ট যে দেহাত । পেটতো বেয়া কৰি দিয়ে। মাছো নাখাও, মাংসো নাখাও, পাচলিয়ে খাও ।
হয়নি । নাই আমি মাছ খাই ভাল পাও বাৰু আমাৰ । এই আমাৰ হেৰি আজিকালি ল'ৰা-ছোৱালী বিলাকে মাছ খাব টান পায় এতিয়া খালি । দালি আৰু আলু-পাচলি সেই - ভাজি দিলে, তেলত ভাজি দিলে সেয়াহে খায় । এতিয়া হ'ব নেকি । কি ৰাখিছো । এতিয়াতো শুই ।
অহ অ'- অ' । ঠিক আছে ।